হ
অ, কি কৰি আছা।
শুনিছা।
উম শুনি আছো কোৱা, কি কৰি আছা?
এ মই এনেই বহি আছো। তুমি কি কৰিছা?
মউ এনে বহি আছো। ভাত খালা?
ভাত খোৱাই নাই তুমি খালা?
মই ভাত খালোৱে।
ভালে কৰিলা। কিদি খালা আজি ভাত?
ভাত যে লাও চবজি বনাইছিলে। তাৰপিছত দাইল আছিলে পাপৰ ভাজি দিলে মায়ে। তাৰপিছত আৰু অমলেট
এতিয়া মোক আহি মইতো অ ভালে কৰিলা মোৰ আজি গাটো ইমান ভাল নহয় মানে হু হু
অ দৰৱ খাইছা
খা নাই বাৰু এনে অলমান ঠাণ্ডা পানী খালো যে
আজিকালি বেমাৰ বোৰ এনেকুৱা ধৰণৰ ছে জানানে দৰৱ নাখালে মানে
ঠিকেই নহব উম মানুহবোৰ চব চব মানে একদম অ ঔষধৰ ওপদ চব নিৰ্ভৰ হৈ গৈছে মানুহবোৰ আজিকালি
সচাকে আৰু দৰৱ নাখালে চোন বেম বেমাৰ ভালে নহয়। হয়।
অ তেনেকুৱাই হৈ গৈছে
খাবলৈ বাধ্যয় নিচাই হৈ যাওঁ বেমাৰ হলে যে যেনেকুৱা যে অৱস্থা হয়গে
উম হয় দিয়া
আৰু বতৰো ইমান খেলি মেলি এদিন ৰ'দ দিছে এদিন বৰষুণ দিছে পতককে ঠাণ্ডা পৰিছে পতককে ইমান গৰম পৰিছে সেইকাৰণেও মানুহৰ জ্বৰ চৰ্দি হয়েই আৰু এই টাইমত
সেইকাৰণে গৰম সোমাই গৈছে গম পাইছা মোৰো তেনেকুৱাই হৈছে আজি উম ডিহাইড্ৰেচন হৈ যোৱা টাইপ হৈছে
ভাত কি বনাইছে বোলে।
এ গৰমত উ কিবা নিৰামিষে বনাইছে পটল ভাজি এ তাৰ পিছত দালি আৰু কিবা বনাইছে আছে নেকি গম পোৱা নাই আৰু
এ এ সময়ত আৰু পাচলি বুলি কবলৈ সেই লাও ৰঙালাও ভাত কেৰেলা ভেণ্ দি সেইবোৰেই আৰু এতিয়া মই যে খাহ খা আমনি লাগি যায়। এক এক কেপি থকে
হ দিয়া কিমান আৰু খাম সেইখিনিকে
বেয়া নাপা পাওঁ কিন্ত কিন্তু আমনি পাই গৈছোগে আৰু দ এইকেইদিন একে এইখিনিকে খাই খাই
হ দিয়া গৰমতটো বেছি কৰিছে যে মানুহৰ
খোৱা থাকৰ দিনতে ভালকে জানানে মোৰ লাই এ মই ভালওঁ খাই পেলাই অ সেয়াই
এ খাও কেতিয়াবা কেতিয়াবা অ খা খাও আৰু ইমানো ভাল নাপাওঁ অলপমান খাও আৰু নোখোৱা নহয় বাৰু খাওঁ
অম বাকী মাহঁতে কি কৰি আছে
মাহত ভাত পানী খালেই শুবই লৈছে মইহে খোৱা নাই খাম আৰু
অ আমাৰ মাও হোঁলেই
উম মই ভাইটি ৰাতিপুৱা সোনকালে স্কুল যায় যে এতিয়া পাঁচটাতে উঠে টো সিহতি শুইয়ে দিলে
মোৰ মোৰ এইকেইদিন যে ইমানেই খেলি মেলি হৈছে ৰাতি দেৰিকে শুইছো ৰাতিপুৱা একদম মানে হাৰ নোপাও নহয় সোনকালে একদম দেৰিকে সাৰ পাইছো দিনতটো খেলি মেলি নিচিনাই গুচি গৈছে ত দিনত আকৌ টোপনি ধৰে ভাত চাত খাই মেলাই
অ চেইম মোৰো তেনেক কোৱা হৈ গৈছে ৰে এই
ভাত খাই পেলাই আকৌ মানে শুবলৈ মন যোৱা নিচিনা হয় ভাত খাই আকৌ শুই দিও এই গধূলীয়ে হৈ যায় খুব গধূলি টাইমত ভোক লাগে সেইটো টাইমত খাওঁ ৰাতিলেলৈ আকৌ খাবলৈ মন নাযায় বৰ কিবা খেলি‍ মেলি নিচিনা হৈছেগে
গাটো বেছি বহুত কিবা বেয়া বেয়া লাগি থাকে
সচাকে গা চা বোৰ ভাল নলগা হৈ থাকে
এই গৰমত মানুহ ঘামি দিয়ে যে তেতিয়া গাৰ মানে গোটেই এনাৰ্জি খিনি গুচিয়ে যায়
সচাকে দেই বৰ কষ্ট আকৌ গৰমৰ দ তাতে মহ মাখি ইমান মানে কি কম আৰু
সিহঁতেৰ আমনি খিনি আছেই গৰমত
মই যে মাখি বস্তুতটো বৰ বেয়া পাও জানানে একদম মানে অশান্তি লাগি যায়গে আৰু ৰাতি মহ এইকেইদিন
গান গাই থাকিব আহি কাণত
সাংঘাতিক মহ মানে জানানে মই আঠুৱা আনকালে কেতিয়াবা এনেই আঁঠুৱা নতৰাকে শুই শু এইকেইদিন মানে আঠুৱা তৰিছো দেও গোটেই মানে কেনেকেনো সোমাই গম নাপাও আঠুৱা ভিতৰতো গোটেই মহে কামোৰে
হয় দিয়া এনেই মানে চহৰৰ জেগাবোৰত অলপমান মহটো বেছিয়ে হয় দেই মই জনামতে যিমান পাইছো আৰু
অ
আমাৰ মানে জেগাবোৰত ধু মানে ধূনাতটো লগাই দিয়ে না আৰু লগতে জাক দিয়ে গৰু ছাগলীৰ লগত সেইবাবে মানে
ধূনা ভাল লাগে দেই গধূলি হোৱাৰ লগে লগে যদি ধূনা দিয়ে ঘৰ অত ইমান মানে পজিটিভ এটা ভাই কি ক'ম আৰু
উম ভাল লাগে মোৰ গোন্ধটোৱে বহুত ভাল লাগে ধূনাৰ
মোৰো বৰ ভাল পাওঁ ধূনাৰ গোন্ধ
উম সেইকাৰণে তাকে আজি ৰাতিলে বৰষুণ পৰিলেতো বহুত ভাল লাগিব
অ ভাল লাগিব শুই ভাল লাগে আকৌ বৰষুণ দিলে
উম পুৰা বতৰটো ঠাণ্ডা হৈ যায় ন তেতিয়া ভাল লাগে বহুত
অ‌', সঁচাকে দেই মই যে, বৰষুণ দিলে দিনতো শুই থাকো।
অ' ময়ো একেইহে আৰু টোপনি ধৰে যিমান ঠাণ্ডা লাগে মোৰ সিমান টোপনিহে ধৰে।
মোৰো বহুত মোৰ টোপনি এনেও বেছি, মই মানে ইমানেই শুওঁ মোৰ ঘৰৰ মানুহে গালি পাৰি যায়গে।
সঁচাকে মোক ত ডাৰেক্ট কয়, কুম্ভকৰ্ণ ভনীয়েক বুলিয়ে কয়। উম, কোনোবা জনমত বায়-ভনী আছিলো বোলে।
মইতো বহুত শুব পাওঁ, আজিতো মই ইমান দেৰিকে উঠিছোঁ। এঘাৰটা মানত উঠিছো, উঠি লৈ ভাত কেইটামান খায় আছোঁ, তাৰপিছত আকৌ মই দুটামানত আকৌ মই বাগৰিব গলোয়েই, মায়ে গালি উম, তই শুব আহিলিয়েই, বহুত গালি দিয়ে।
মোকো গালি পাৰে, মই আৰু হ'লেও মই চৌবিশ ঘণ্টাও যদি মোক শু বুলি কয় নহয় মই চৌবিশ ঘন্টাও শুই থাকিব মানে ইমানে, এলেহুৱা নিচিনা হৈ গৈছো মই ইমানে এলেহুৱা নিচিনা হৈ গৈছো, মোৰ মানে এনেকু লাগিছে মোক যাতে-যাত ভাত কেইটাও যাতে মায়ে মুখৰ আগত আনি খুৱাই দিয়ক, ইমানে এলাহ হৈছে, তাৰমানে ভাবিব নোৱাৰা এলেহুৱা হৈ হৈ গৈ আছোঁ।
হম হ হম। অ' দিয়া।
পঢ়া শুনাতো একেবাৰে বাদেই দিছো।
উম, মই যে তাতে এতিয়া এডভানটেজ আছে না, উম্। দিব আ, আমি আহ কি পাম চাকৰি, ‌ভগৱান জানে।
পঢ়া-শুনটো আজিকালি, পঢ়া-শুনা কৰিও মানে ইমান কিজে হ'ব আমাৰ।
হয় দিয়া।
এইবোৰ চিন্তা কৰি, মোৰ মাথাটোৱে বেয়া হৈ যায়।
আজিৰ যুগত, উম, চাকৰি নহ'লে আজিকালি ব্যৱ মাথা মাৰিব লাগিব। উপায় নাই, আৰু আজিকালি।
সছাঁকে, কিবা এটা ব্যৱসায় কৰোঁ বুলি কলেও, হাতত আকৌ টকাৰ দৰকাৰ হয়।
সেইটোৱে ব্যৱসায়ত টকা লাগিবই, ইনভেষ্ট কৰিব লাগিবই।
সেয়াই আৰম্ভণিতে প্ৰ প্ৰত্যেকটো বস্তুৱে, টকাৰে আৰম্ভ হোৱা নিচিনাই হৈছে। টকা নহ'লে, একো কামেই নাই। এনেকুৱা মানে, এনেকুৱা-এনেকুৱা পৰিস্থিতি আহি যায় নহয় কেতিয়াবা,
সেইটোৱেই আজিকালি পইচা, আজিকালি বুলি নহয়, মানুহৰ জীৱনতটো পইচা অবিহনে একোৱেই হবই নোৱাৰে আৰু অসম্ভৱ।
সঁচা কথা, কয় টকা পইচাই সুখ দিব নোৱাৰে বুলি কিন্তু টকা পইচা নহলে মানে যি টো দুখ নহয়, সেই দুখ খিনিও মানে মোক একেবাৰে নালাগে।
উম, সঁচা কথা। টকা থাকি কাানা, মানে টকা নাথাকি কাানাতকৈ টকা লৈ কানা ভাল। সেইটোয়েই বুজিছা, অ', কয় যে চাত কানাতকৈ স্কৰপিঅত কান্দাই ভাল বোলে। য আৰু এনে জম ন আৰু মানুহে হয়
অ আৰু টকা নাথাকিলে সন্মানো নাই চাবাচোন সন্মান টকা নাথাকিলেতো সন্মানো নাই।
সন্মান নাই অলপো নাই তোমাৰ সমাজত তোমাক অকণো সন্মান নিদিয়ে মানুহে
আৰু মৰাৰ পাছতহে আজিকালি সন্মানবোৰ দিয়া হৈছে জীয়াই থকা সময়ত কাৰো ফালে চাবলৈ সময়ে নাই কাৰো
কোন তুমি কোনো চাবলে নাই
যিয়ে বহুত পৰিৱৰ্তন আজিকালি
ন মই যে আজিকালি গৰমত খাব নোৱাৰা হৈ গৈছো একো খাবও মন নাযায় আৰু মানে যেতিয়া বেলিটো মানে ঢালে গৈ তেতিয়াহে মোৰ খাব কিবা এটা ভোক লাগে আৰু মন যায়।
গৰমত সচাকে বহুত অ মানে অশান্তিৰ নিচিনা লাগে
অ মইতো যি নহওক এইটো অৱস্থাত খাব লাগে ন কিন্তু মই যে মোৰ ইচ্ছাই নাই যে মই গৰমত মানুহজনী মই
তুমি ফল মূল খাবা গম পাইছানে তোমাৰ যদি মানে ভাত খাব মন নাযায় শাক শাক পাচলি খাবা ফল-মূল খাবা
হয় এ দিয়া খাও তথাপিও মানে মই এনেই কাজু হওক আলমণ্ড এইবোৰ মানে তিয়াই কৰি থৈ পেলাই মানে আহ কলৰ লগত মানে চেক বনাই খাব খাও মানে কিন্তু এনেকুৱা নহয় যে তোমাৰ যিটো মন যায় সেইটোহে খাব পাৰিম এই সবা খোৱাৰ লগে লগে বমি আহি মোৰ অৱস্থা নাইকিয়া হৈ হৈছে।
এইটো সমত হয়ে বমি
উম সেইকাৰণে এতিয়া নিজৰ মানে মৰ্জি বস্তু নহব আও যিটো মন যাব সিটোহে খাব পাৰিম আও
অ সেয়ে মন নোযোৱা বস্তুটো খালে মানেও অপকাৰহে কৰে
উম লগতে বমিয়ে হৈ যায়
মই ভাত খাওঁগে দেই মই পাছত কথা পাতিম তোমাৰ লগত
অ ঠিক আছে যোৱা ময়ো ভাত খাওঁগৈ মানে সময় হ'লেই এতিয়াচোন ন
অ অ ঠিক আছে দিয়া
চাৰে ন দছটাই বাজিলে অ বহুত সময় হ'ল দিয়া হ কথা আজি কালি আহো আৰু কাইলৈ পাতি তিমদিয়া
অ ঠিক আছে
ঠিক আছে